হেল্ল',
হেল্ল', অহ,
কি কৈছ।
এয়া অলপ এনে পঢ়িছিলো।
হম।
পঢ়িছিলো অলপ।
ত হৈ গল
হৈছে এই হিষ্টটো অকমান চাবলৈ আ লাষ্টৰডোখৰ তাৰপ চেপাটাৰটোটো বিক
জিঅ'গ্ৰাফি হ'ল নি।
উম, হ
হল
ক গ
হৈ চব গ'ল হয় ন।
উম,
তাকে নো সেইটো চাবলৈ আছে তাৰপা আৰু। অকমান ইকোতো চাব লাগিব।
উম, ইকনমিক্স টো মই পঢ়াই নাই বাৰ চা
মো পঢিব লিব বা খেল জেল নে হেল্ল',
নঠিলো চাব।
মই উঠিলো নহয় তকত চালো নহয় শুনিবি আকৌ মই ভাবিলো আজি। দিব চাগে মজা - মজাকে গল কেইটামান দিব। আৰমভণীটিকো খেলিবলৈ ভাল নেখেলিলে। মই হাফ টাইম পিছত ভাবিলো আৰু খেলো আৰু ইতিয়া নুশো আৰু চাই মেলি গোটেই নাষ্টত দেখিছো খেলে খতম। ন ন কি
অকে। ভাত খা
ভাত খোৱা না, ভাত বনালো খালো তাৰপা এতিয়া এই চাওমিন, বনাই কিনে
উ তাকে, খালো খালো
কিহে খালী বা,
এ ডিম,
অঁ, ভন্টি হত কি কৰিছে?
ভন্টি হত আছে এতিয়া অকমান দেৰিকে যাব আৰু,
কলৈ?
ভাওনা,
অ তই যাবি নহয়।
যাম।
অ অ ত ৰাতিলে তো, পঢ়া নহ'ব তেতিয়াহলে।
যাম চাগে ৰে দেৰিকে যাম গ'লে ভাওনা আৰম্ভ সময়ত যাম আৰু,
কেইটা বজাত পৰা মানে এনেই কিমান সময়ৰ পৰা ভাওনা আৰম্ভ হ'ব।
নাজানোঁ মই এনেই অকমান চাম মই গুচি আহিম।
অকলেহে যাবি।
অকলে মানে মানুহ যাব নহয় আৰু
অ'
সেইহেট যাব এই দাদা
অহ'
উম।
অ' ঘৰ চাইদৰ
সেইজনো সেইজনৰ কথা নাজানোঁ আমাৰ এই চাইকেল চলাই আহে যে
অহ'
উম। এজন যাব পাই
হয় দিয়া, কি কৈছা, এতিয়া শুলি নেকি?
না নাই শুৱা এতিয়া শুবলৈ মনে যোৱা নাই, মই পঢ়ি হোৱা নাই, হোৱা নাই লাগি আছে।
মোৰ হেনেকুৱাই লাগিছে মোৰ মানে পঢ়াৰ পিছত মই এখন যোনখন কিতাপ যে কিনিছিলোঁ যে সেইখনৰ কোৱেশ্যন কেইটা চাই দিওঁ ন সেইখিনি একো নজানা নিচিনা লাগে।
এই সেইবোৰ এনেও নহয়। এইেবোৰ এনেও নিদিয়ে এতিয়া মানে পঢ়ি পেলাইনি মই কিতাপ খনৰ পৰা মানে হেৰি চাই, ভিডিঅ' চাই কিতাপ খনৰ পৰা পঢ়িব লওঁ নহয় কিতাপখনৰ পৰা পঢ়াৰ পিছত আকৌ যান যেন চব পাহৰি গ'লো এনেকুৱাঁ লাগে।
মানে মোৰ এতিয়া, চিভিস্কটো মোৰ কালি গম পাইছো। মোৰ চেপ্তাট টো টো হৈ আছিলে।
অহ '।
নম্বৰ টুটো হৈ আছিলে। কিন্তু যেতিয়া ভিডি'অ লগাব মানে, এই ভিডি'অটো যে চাব পাৰি যে।
অ'।
জ্ঞানৰ কাৰণে সেইটো চাওঁতে মানে কিতাপখন খুলি চালো তেতিয়া গম পাইছো, এই এইটো পাঠ পঢ়া আছে বুলি।
অ, অ'।
তাপা এতিয়া সেইটো, সেইটো হৈ গ'ল চিলিকটো হৈ গ'ল। তাৰপা জিঅ'ত আগৰ বোৰ হৈ গ'ল।
মোৰ চিৱিকতটো নাই হোৱা, হুষ্টিটো তক পাৰিলে কবি মই মানে লাষ্টবোৰ ইমান ভালকে বুজি পোৱা নাই।
মইয়ো ইমান এটা বুজি পোৱা নাই। মানে তোৰ কি হৈছে এইটো কিবা কনফিউজ লাগি গৈছে চব মানে খেলি বেলেগ বেলেগ লাগিছে আগতে ৰিলেথোৱা থাকে। ৰিলে্ট ৰিলেটেক্স মানে তোৰ আগৰ বস্তুবোৰ মানে একেলগে লাগি থকা। এটাৰ ওপৰত এটা মানে নিৰ্ভৰ হৈ থকা, এইটো নহয় নহয়।
উম এতিয়া অলপ বেলেগ।
মানে এট এটা, এটা জেগাৰ বস্তু ফুৰিব লওঁতে আনটা জেগা পাহ হৈ যোৱা হয় মানে।
অ' সেইটোৱে হয়। উম।
ভাবা এটা, এই এটাচ্ এটা পাটৰ পাৰা টো দহ মাৰ্ক, দহ মাৰ্ক হে আহিব।
অ' তিনিমাহ গেম, চিক্ তিনিমাহ গেম চিক্ কেহে আহিব লাগে।
ন, দশ মাহৰ আগত তিনিমাহ গেম্ চিকটোহে আহিব তাৰপাৰা কেচ্ বেকটো নাহে ইয়াত। যদি কেচ্ বেক আহে তেতিয়াহ'লে তাত তিনিমাহ।
নাহে নাহে অকল এনেকুৱাঁ এটা ডাঙৰ কুৱেশন দিব আৰু পাঁচ মানে চাৰি মানৰ তাপা এনেকে এচাৰ চন এটা দিব চাগে।
এনেকে মানে কি হব এম চি কিও দিব দুটা তাপা এছাশন, এছাশন এটা দিব তাপা চাগে আকৌ হেৰি, দুই মাৰ্কৰ কুৱেশন দিব চাগে দুটা তাৰপা চাৰি মাৰ্কৰ এটা দি দিব, চাৰি মাৰ্কৰ দি দিব এটা। সেইটোয়েই হ'ব।
এঘাৰ হ'বগে তেতিয়া।
দুই এইপিনে তিনি, তিনি আৰু দুই এটা দিব
উম
দুই এটা দিলে ছয়, আৰু এই পিনে চাৰি এটা দিলে দহ, হ'ল নে নাই।
অ, অ হব সেনেকে হৈ যাব আৰু, ভাল, ভাল। তাকেহে ক'ত কাললে শেষ কাললে শেষ আও
কিমান সময় পা ভাবিছা।
পৰীক্ষা আমাৰ হয় এই কেনেকুৱা হয় নটা বজাৰ পৰা চাৰে
অহ'
তাকে এতিয়া আমাৰ হেৰি আমাৰ এ হক ক'ত ছাৰে কি কয় এতিয়া পৰীক্ষাৰ পিছত
আহ
লালমোহন জনে,
হ
দিয়ে বা নিদিয়ে এ ডাক ক্লাছ,
এক জুলাইৰ পৰাহে দিছে,
হয় দিছে নি?
এক জুলাই পা অঁ
আহ ত ভালেই।
উম।
পাব নি বাও?
তাপা গোটেই মাহটো খোৱাব চাগে। কাৰণ গৰম বন্ধত বন্ধ নিদো বুলি কোৱা নাই জানো?
আকৌ লগালগ আমাৰ হেই, এই আমাৰ
হেল্ল'। হেল্ল'। হেল্ল'। মাতটো ভালকে অহা নাইচোন।
হেল্ল'।
আহ অহ।
লগালগ আমাৰ চাপৰ ছাৰজনক লগালক মাতিয়েই দিব লাগিছিল।
মাতি দিব লাগিব।
মানে তেতিয়ালে আ মানে এই পাৰিলে গৰম বন্ধতে আমাৰ এই অংক পাৰ্টতো খতম কৰি দিয়াটো ভাল আছিলে।
অঁ মোৰ মানে এতিয়া ছাৰক, ছাৰক মানে ক'বলৈ মোৰ বেয়া লাগিব নহয় এতিয়া পৰা, মানে ক চব উল্টাকে কৰি থৈ আহিলো নহয় তাৰ মানে মোৰ এ সেই ছাৰে পঢ়োৱা মানে সন্তোষ পাৰ্ট যে যোনটো ভাগৰ যে পৰীক্ষা মানে বহুত মানে ভাল নহল মানে।
এই প্ৰথম অভিজ্ঞতাহে এইটো একো নাই।
আও এটা লিখিবলে নাপালো।
সেইটো মোৰ এনেকুৱাই হ'ল প্ৰথম অভিজ্ঞতাহে একো নাই কৈ দিলেই হ'ল।
হা এইটো আপোনাৰ হাফেলি মানে হাফেলিটোতহে এতিয়া ভাল কৰিবগে লাগিব।
উম তাকে কৰিব লাগিব।
সেইটোৱে এতিয়া লাষ্ট আখাও কাৰণ মানে লাষ্ট পৰীক্ষা ন শেষ পৰীক্ষা, তাপাটো আমাৰ কিবা এইবোৰ কি প্ৰিবৰ্ডছ নে কি বুলি কয় এইবোৰ হব।
তাকেহে।
অঁ এতিয়া অলপ এই অংকীয়া এখন ৰামবিজয়।
অঁ ৰাগ যে, আগৰ বা যে মানে আমি চাব গৈছিলো সেইখন নি? একেখনে? ত মাত ভাটি ফাটি আহিছে তোৰ মাতটো ফাটি ফাটি আহিছে
একেখনে একেখনে। অঁ
ভন্টিয়ে পাৰ্ট লৈছে নেকি?
উম।
ভন্টিয়ে পাৰ্ট লৈছে নে কি?
অঁ ভণ্টিয়ে
মাতটো ফাটি আহিছে ফাটি আহিছে।
অঁ বা কিমান মান সময় বা আৰম্ভ হ'ব?
নহ দশটাৰ পৰা আৰম্ভ হ'ব চাগে।
টাইম আছে, মানে এনেকে সময় বহুত আছে এতিয়াও।
এতিয়াও বহুত আছে অ আহ।
সময় খতম মানে কিমান মানৰ হ'ব?
এ বেছি ডাঙৰ ভাওনা নহয় নাই দুঘন্টা মানৰ ভাওনা।
অ বাৰ বজালৈ খতম হ'বগে।
হ'বগে যদি সিমানত আৰম্ভ হয় সোনকালে খতম হ'ব।
সময়ত আৰম্ভ হলে মানে সময়তে খতম হৈ যাব,
তেলে কিব এবাৰ ওপৰে ও পৰা চাই দিব পৰা হব্,
অ সেইটো হ টাইম পাবি,
উ উম
ৰাতিলৈ ফোন এটা কৰিবি, সময় পালে, ৰাতিলৈ ফোন এটা কৰিম মই নহ'লে তই কৰিবি সময় পালে,
নহ'লে এবাৰ কৰি থৈ যাম।
উম।
উম উম, তাকে। এতিয়া আজিলৈ তেতিয়ালৈ ৰাখিছোঁ।
ন তাত বৰষুণ দি আছে নেকি?
বৰষুণটো অলপ মানে এতিয়া দিন দুিনকে আছে আৰু।
আমাৰ ইয়াত মই শুই উঠাৰ পিছত বৰষুণ দিলে। মই শুইত নুশুৱা আগত ৰ'দ দি আছিলে। বা মাজতে উঠাই দিলে মানে কাপোৰ কানি আনিবলৈ। এতিয়া বৌখন, আগত আকৌ শুই উঠিলোঁ আকৌ ৰ'দ। আকৌ এতিয়া বৌসুন। এ বতৰৰ বহুত মানে অৱস্থা বেয়া। হেটোৱে।
কাইন চাইনো অহা যোৱা কৰি আছে।
মাৰ ইয়াদু একেই।
দিগদাৰ পাই আছে পুৰা।
কোনে আপোনালোক ধনী মানুহ ইনভাৰ্টাৰ আছে।
আইও এতিয়া অকমান পঢ়িম আৰু অকমান এনে পঢ়ি শুই থাকোগে আৰু।
আচ্ছা সেইটোৱে ভাবিছোঁ।
উম উম। সেই সেইটোৱে সেইটোৱে আপুনি কষ্ট কৰিব লাগিব।
উম ঠিক আছে দেই তেন্তে হ'ব।
ঠিক আছে দিয়ক হ'ব উম,